হেল্ল'
মাতটো ভালকে আহা নাই। হেল্ল'অ', শুনা পাই আছা অ', মই মই এতিয়াহে গম পাইছো।
অ', অ', বাইদেউ শুনিছ ত' আপুনি এইবাৰ বিহুত বহুতো ভালকে পিঠা পনা বনাইছিলে। খাবলে হেনো বহুত সোৱাদ হৈছে। যে আপুনি কি কি পিঠা বনাইছিলে?
মইতো তিলৰ পিঠা বনাইছো আৰু নাৰিকল মিঠৈ দি ভাজি লৈ পেলাই সেইটো পুৰ দি পেলাই বনাইছো তিল পিঠা। অহ। সেই দুবিধ মানে বনাওেই আৰু। তিলৰ চবিয় নাখায় যে।
হয়, হয়।
সে তেনেকে তিলৰ আৰু হেৰিয়ৰ নাৰিকল আৰু গুৰ দি পেলাই দুবিধ বনাওঁ। তাৰ পিছতে ঘিলা পি থা কমন কিবি ঘিলা পিঠাও কৰোঁ। আৰু বৰা চাউলৰ মিক্স কৰি পেলাই কৰোঁ সেইটো অকণ এঠা এঠা লাগে বহুত। দেখাই ভাল পায়।
হয় আপুনি হেৰি মানে তিলৰ তিলৰ যিটো পিঠা আৰু আপোনাৰ নাৰিকলৰ যিটো পিঠা সেইটো আপুনি বৰা চাউলৰ পিঠা দিয়েইটো বনায়
উম উম বৰা চাউল দি বনাওঁ
হয় হয়। আৰু আপুনি তেলপিঠা ঘিলাপিঠা আৰু। আৰু বেলেগ ইয়াৰ বাহিৰেবব বেলেগ কিবা পিঠা বনাই নেকি
ইয়াৰ পাছত হেৰি বনাওঁ এই উৰহীয়া পিঠা বুলি কয় আমাৰ ঘৰতে মাহঁতেহে কৰে উৰহী কঠিয়া পুঠি উৰহিটোৰ নিচিনা বুঢ়া আঙুলী পেটটো দি পেলাই কৰে
হয় এইটো কেনেকে বনাই আপুনি অকমান কব পাৰিব নেকি?
কৈ আছো শুনা এ মানে পিঠাগুড়ি খিনি বৰা চাউলৰ হ'লে ভাল আৰু বৰা চাউলৰ গুৰি খিনি ভালকৈ নি অকণমান নিমখ দি পেলাই কেঁচা পানীৰে মানে অকণমান হেৰি সানি ল'ব লাগে। ঘিলা পিঠা নি ঘিলাত তো নিচিনা কৰি লৈ মাজত এইয়া তিল বা নাৰিকলৰ পোৰ দি পেলাই উ মানে ভিতৰত সোমোৱাই দিব লাগে সোমোৱাই দি পেলাই উৰহিটোৰ নিচিনা কৰি দিব লাগে সেইকাৰণে উৰহীয়া পিঠা বুলি কয়
আচ্ছা হয়
আলহী আহিলে খোৱা খালে ভাল গৰমে গৰমে খালে এঠাও লাগে মিঠা মিঠা লাগে। খাই বৰ টেষ্টি এইটো উৰহীয়া পিঠা পিঠা বুলি কয়।
হয় হয় হয় আচ্ছা টেকেলি পিঠাও বনাই নেকি
পকা মিঠৈ বনাওঁ। আপোনাৰ মাত
পকা মিঠৈ। অ--হয়--কিবা প্ৰব্লেম হব। পাৰে মই কিন্তু আপোনাৰ স্পষ্টকে শুনা পাই আছোঁ
অ অ আৰু বেলেগ মানে পকা মিঠে বনাওঁ
হয়
অ। পকা মিঠৈবিলাক এনেকেই পিঠাগু়িৰে আধা ভাজি লওঁ। পিঠা গুৰি খিনি দুখোলা মান ভাজি লৈ পেলাই থৈ লওঁ তাৰপিছত আমি মিঠৈ দি তাতে নাৰিকল গুড়া, তাৰ পিছত বাদাম গুৰি অলপ গুৰি কৰি লৈ তেনেকে কৰি লওঁ কৰিলৈ মিঠৈখিনি প গাই লৈ পিঠাগুৰি সেইখিনিয়ে আৰু নাৰিকলখিনিয়ে একেলগে মিক্স কৰি পেলাই ধৰ লৰাই দিওঁ আৰু যেতিয়া সামৰি যায় এট মানে আ লাডু বান্ধিব পৰা নিচিনাহয় তেতিয়া নমাই লওঁ। নমাই লৈ, হাতত ঘিউ অকণমান লৈ ন, কিবা অকণ পানী অকণো ৰাখোঁ অকণমান পানী হাতত লৈ পেলাই লাডুকেইটা কৰি যাওঁ জোখৰ লাডু আৰু এটা সেইটো মতে তেনেকেই কৰোঁ।
হয়', -
হেল্ল'
অ শুনা পাই আছো।
অহ ', - অহ', মই শুনা নাই বুলি ভাবিছো, তেনেকেই বনাও আৰু তিলৰ বনালো এইবাৰ তিলৰ লাৰ়ু বনালোঁ ত্ৰিছটামান হ'ল।
হয় -হয় আৰু নাৰিকলৰ লাডু বনোৱা নাই নেকি? কেইবাৰ
নাৰিকল লাডু বনাইছো বনাইছো মানে নাৰিকল লাডু লগতে হেৰি বনাই এই কি কয় চুজি দি পেলাই অকমান চুজিও দি পেলাই মিক্চ, কৰিছো ডাইৰেক্ট এনেকে নাৰিকল নহয়, নাৰিকল আৰু চুজি মিস দি পেলাই বনাইছোঁ নাৰিকলৰ দামহে যিমান ঘৰৰ নোলাল এইবাৰ নাৰিকল হা ঘৰৰ নাৰিকল নোলালে নহয় ইমান সেইকাৰণে মানে এভেইলেবল নহয় কাৰণে ভেজাল কৰি দিলোঁ চুজি দি পেলাই
তাতে সেই চেনি মিক্স কৰে নে গৰু মিক্স কৰে
উ কেতিয়াবা হেৰিয়ৰ
মিঠটোৰ কাৰণে কৈছো আচছা মানে মিঠৈ দি কৰিলে আপোনাৰ চ আকৌ ৰঙচুৱা হব নাৰিকলৰ লাডুটো
অঁ
অ চেনি দি কৰিলে পুৰা বগা হৈয়ে থাকিব
অ হেচেন দিলে বগা হ'ব আৰু মিঠৈ দিলওক অকণাৰ ৰঙচুৱা টাইপৰ হ'ব
হয় হয়
কেতিয়াবা হেৰিও কৰো গাজৰৰ দুটামান গাজৰ মানে হেৰি কৰি ৰস উলিয়াই ৰস দি পেলাইও দিওঁ তেতিয়া গাজৰ কালাৰ হয়
অ মানে আপোনাৰ গাজৰটো যেনে তেকুৱা ধৰণৰ
অ বিতৰ কৰিব পাৰি বিতৰ ৰস দিব পাৰি এটা পিহি লৈ পেলাই ৰস টো চেপিলে ওলাব নহয় এচামুচ ওলালেই হৈ যায়
হয় হয় হয় মই মানে মই মানে আপোনাৰ যিটো পানী পিঠা বনাই সেই পানী পিঠাত কেতিয়াবা মানে সেই বিতৰ ৰসটো মানে হেৰি মানে ঘৰি কৰি লৈ চেপি মানে ৰসটো উলিয়াই পিঠ গুৰি লগত মিক্স পেলাই মই সেই পানী পিঠা খো বনাও তেতিয়া আপোনাৰ দেখিবলৈ গলপীয়ান ৰঙৰ হৈ
অঁ অঁ বৰ ভাল লাগে আহ
সাধাৰণতে আপোনাৰ বগা হয় পানী পি পিঠাটো মানে তাত একো ধৰণৰ মানে মিহলি নকৰাৰ কাৰণে তেতিয়া আপুনি বগা হৈ থাকে আৰু আপোনাৰ যেতিয়া বিটৰ ৰসটো যেতিয়া মিহলি কৰা দিয়া যায় তেতিয়া মানে আপোনাৰ বাানী প পিঠাটো দেখিবলে মানে গুলপীয়া নিচিনা হয়। দেখিবলে অলপ বেলেগ ধৰণৰ লাগে পিঠাটো কিন্তু সেইটো মানে আপোনাৰ পানী পিঠাই অ', ভাল পায়, দচাৰীবোৰে খাই পেলাইাৰ দেখি ৰং ৰং অ'। ৰং ৰঙৰ হৈ যায় যে। সেইকাৰণে বগাটো সাধাৰণতে ইমান চক চকুত নপৰে কিন্তু আপোনাৰ গুলপীয়া ৰঙৰ হোৱাৰ কাৰণে সিহঁতে বেলেগ বুলি ভাবি পেলাই সেইটো পিঠা মানে খাই দিয়ে আৰু। কিন্তু সোৱাদটো একেই। পানী পিঠাৰ যিটো সোৱাদ থাকে, একেই আপোনাৰ হেইত তৰ গুল পিয়া ৰঙৰ সেই পানী পিঠাটো মানে বি গীতৰ যিটো সেইটোৰ সতি একেই হৈ যায়, ত' খাবলে সিহঁতে ভাল পায়।
এইবাৰ যে গেছৰ দাম বাঢ়ি গ'ল।
হয়।
গেছৰ দাম বাঢ়ি গল, পাবলৈও টান, মই চৌকাটো ব্যৱহাৰ কৰিলো। খৰি আছিলে, হা হাজিৰা মানুহজনে মানে নমাই দিবলৈ কলো খৰিখিনি ৰ'দত পেলাই দিলে কুচা বান্ধি দি দিয়ে সেই ওচৰতে চৌকাটো নতুন সেই চোকা টো বোলে আজি ব'হাগ কৰোঁ। সেই চৌকাটোতে হেৰি কৰি পেলাই উম, চা ক'লা চচপেন এটা আছিলে মানে জুইত ব্যৱহাৰ তাৰ কাৰণে বাহিৰটো ক'লা হৈ যায়। সেই চচপেনটোতে ভাত পদ দিয়া পিঠা যে। ভাপত দিয়া ভাপত দিয়া পিঠা বনালোঁ।
হয় তাৰ মানে আপোনাৰ তেতিয়া হ'লে খাবলৈ সোৱাতটো অলপ বেলে শেষ হ'ল আকৌ আপোনাৰ গেছত যিটো বনালে সোৱাদটো হ আহে এতিয়া খৰিত যি বনাই খৰি বনালেও আপোনাৰ সোৱাদটো অলপ বেলেগ আহিব মানে, গেছতকে বহুত ভালে আহিব। সোৱাদটো বহুত ভাল লাগে, আপোনাৰ খৰিত বনালে, আপোনাৰ যিয়ে নবনাওঁক কিয় আপুনি পিঠা বনাওঁক, বা আপুনি ভাতি বনাওঁক বা বেলেগ ব্যঞ্জনে আপুনি বনাওঁক তেতিয়া মানে বনালে সোৱাদটো অলপ বেলেগ ধৰণৰ আহে আৰু
অ', খাই ভাল লাগে। তেনেকে বনালো। ভাপত দিয়া পিঠাটো বোলো বহুত সময় জুই লাগে যে। গেছত ইমান বনাই থাকিব নোৱাৰো।
অ', হয়, টেকেলি পিঠাটো বনায় নেকি আপুনি?
টেকেলি পিঠা মানে এই এইটোৱে মানে, টেকেলি নহয় যেনিবা আৰু ভাপত দিয়াউ তাৰ লগত জালনা থকা এখন খৰাহী আছে। নতুনকে মানে কিনি ল'লোঁ। আগৰখন আছে, আগৰখন সৰু এইটো চচপেনত জু-জুইত দিয়া চচপেনটো ডাঙৰ যে। ডাঙৰ এখন চালনী, লোহাৰ নিচিনা চ চালনী, নেটটো। সেইটো পাৰিলোঁ। পাৰিলে তাৰ ওপৰতে হেৰিয়ৰ কাপবোৰ আছে নহয়, সৰু, সৰু ষ্টে এ গা গিলাচ কেইটামান আছিলে। আৰু কাগজৰ কাপ কেইটামান আছিলে, গিলাচ টাইপৰ কেইটা কি কৰিলোঁ সেইকেইটাতে বন, পাঁচটা, পাঁচটা তাৰে দি পেলাই ঢাকনিখন দি পেলাই তাক দি দিলোঁ। তাৰপিছত আৰু দহ মিনিটত পাছত আহি পেলাই দাঙি দিছোঁহি ৱা, ধুনীয়াকৈ একে ফুলে ফুলি আছে। খাইয়ো ভাল লাগে গৰমে গৰমে
হয় হয়
উম তেনেকে বনালো।
হয় হয় আপুনি এইখিনিয়ে পিঠা বনাইছে তে-
অ, অ এইখিনি বনাইছো, হল। কেবা বিধো ইয়াতে একে উৰুকা দিনাখন মানে হেৰিয়ে নাই। মানে বেলেগ কৰিবলৈ সময় নাই খালি পিঠাতে থাকিলো তাৰ পাছতো আকৌ এই গৰমে গৰমে খোৱা। ও টেট। তেল পিঠা বুলি যে কয় - তেল পিঠাটো মানে - হেৰি গুলি পেলাই থৈ দিছ। ফ্ৰিজত ভৰাই আলহী অহাক খাবলৈ মন গৈলে উলিয়াই পেলাই আধা ঘণ্টা আগত উলিয়াই থওঁ আৰু। থৈয়ে চাৰি পাঁচ বা যে যেনেকে খাব আৰু মানুহ চাৰিটা হ'লে বাৰটামান বনালোঁ আৰু। তেনেকেই খাওঁ। উম।
ময়ো এইবাৰ তেল পিঠা বনাইছো। বেনে বেছি বনোৱা নাই মোক কমকে বনালো। সেইটো কাৰণে বা মানে কিয় ইমান আলহী মানে বিহুত চবে নিজৰ নিজৰ ঘৰত যায়, যায়। টো গতিকে আলহী সিমান নাচ মানে ঘৰৰ মানুহখিনিয়ে খাব। পৰাকে মই, পিঠা- খিনি বনালো। আৰু আপুনি, চাগৈয়ে বিহুৰ কাৰণে চাগ, - ঐ দৈ চিৰাও ব্যৱস্থ কৰিছিলে?
অ সেইটো থাকেই দৈ নাথাকিলে আমাৰ - অসমীয়া মানুহৰ তেনেই দুখ আৰু বিহু নহবই
হয় হয়, আপোনালোকৰ ফালে চাগৈ মহ'ৰ দৈও পোৱা যায়। ইয়াতে আমাৰ মহৰদৈ বিচাৰিলে পুৱা ইমান সহজ নহয় মানে আৰু। ইমান ইয়াত পোৱা নাযায়, আপুনি যদি কেতিয়াবা ম'হৰ দৈ পায়, হয় হয়। গম পাইছো, আপোনালোকক
খবৰ কৰে এজনে, এজ আমাৰ ওচৰ জনে মানে, এ দেওৰ সম্বন্ধীয় মানুহজনেই মানে যায়। তেওঁ হাতততে কওঁ আৰু দুই লিট টাৰ লাগে, এব হেৰি লাগে, টেকেলিটো কিনি দিব লাগে আৰু।
অ হয়। ঠিকে আছে বাৰু আপোনাক যদি মই আ পা যদি মোক দিব হা, মই হেৰি কৰিম আ লম, ঠিক আছে বাৰু এতিয়ালৈ ৰা খিছো। ভাল লাগিল আপোনাৰ লগত কথা পাতি, থেংক ইউ।